বন্ধ অ', শুনিছোঁ, শুনিছোঁ।
উম, কোৱা।
কি কৰি আছা?
এনে বহি আছোঁ আৰু।
হয়, নেকি? মইয়ো এনেই আছোঁ। বাকী কি খালা? দুপৰীয়া কি খালা?
দুপৰীয়া মই তোমাৰ উম, ভাত খালোঁ, দালি খালোঁ, তাৰপিছত তোমাৰ এইটো বগৰীৰ আচাৰ নেম্বুৰ আচাৰ তাপা আলু ভাজি আলু ভাজি
মাংস আনা নাই ব্ৰইলাৰৰ
নাই নাই মাংস চাংস খোৱা নাই তুমি
ৰবা নিৰামিষে হৈছো
হয়েকে অ' নিৰাামিষ কি কি বন আৰু কি খালা।
নিৰামিচ দালি দালি ভাত চব্জি তোমাৰ আমলেট খাইছো আমলেট
আমলেট উম আজি সোমবাৰ ন সেইকাৰণে ভেজি দিবা
সোমবাৰ পালা নেকি।
উম। সেইকাৰণে মানে মাছ মাংস নচলে আজি কণী চনি
ভালে ভালে
অ' হয় নেকি বাকী মানে আজি এটা কথা মানে আলোচনা কৰিম মান তোমাৰ তুমি যে গান শুনি ভাল পোৱা।
অ' মই গান শুনিম বিৰাট ভাল পাওঁ
কোন তোমাৰ গায়ক কোন গায়ক ভাল মইও ভাল পাওঁ
হয় নেকি
হয়।
মোৰ গানৰ গায়ক বুলি ক'ব গ'লে অৰ্জিত সিং জুবিন গাৰ্গ নেহাককৰ অসমৰ অসমৰ ক'ব গ'লে পাপন দা জুবিন দা আৰু হিন্দীৰ ক'ব গ'লে অৰিজিত সিং প্ৰ এইটো তোমাৰ দৰ্শনবল তাৰপিছত হ'ল কেকে সেইবোৰৰ গান শুনিকে ভাল লাগে তোমাক
ভাল লাগে এইবিলাকে ভাল লাগে তোমাৰ মোৰ চনিী নিগমৰ গান ভাল লাগে।
উম চনী নিগমৰ মোকো ভাল লাগে
আৰু মানে তোমাৰ হেৰি ভাল লাগি মোৰ আগৰ গায়ক বিলাক ভাল লাগিছিল নাই নব্বৈ চনত
নাইটি নাইনটিচৰ চং বিৰাট ভাল লাগে অনণব্বৈ চনৰ গানবোৰ উম সবোৰত মানে মিনিং আছে গানত এতিয়া গানত মানে মিনিং। চিনিং নাইগান গাই দিছে ভালেই
হয় হয়
গানবোৰ শুনিবা তুমি মিনিং থকা গান শুন পাবা
ভাল আছিল তোমাৰ।
ম এতিয়াতো আগৰ গান বিলাক ৰিমেক কৰি আছে এতিয়া চব
অ' চব আগৰ গান বোৰে তোমাৰ ৰিপিট কৰি আছে অলপ মিউজিকটো নতুন লগাই দিছে এহ
হয়
আৰু গান বোৰ অলপ নতুনকে গাইছে আৰু সেইটো গানে ভাইৰেল হৈ আছে কিন্তু। নিজে যোনটো নতুন গান বনাইছে সেইবোৰ ভাইৰেল হোৱা নাই
উ, আৰু বাকী তোমাৰ কাৰ গান ভাল লাগে হয় অসমৰ কাৰ ভাল লাগে তোমাৰ।
অসমততো পাপন দা আৰু জুবিনদাৰ
তোমাৰ মহিলা লেডিজ চিগাৰ লেডিজ চিংগাৰ
লেডিজতটো ইমান নাম নাজানো অ কোনটো শুনো লেডিজৰ ইমান নাম নাজানো
হয় মই মানে আগৰে ভাল পাও এতিয়া নতুনতটো বাদ দিয়ে এতিয়া মই তৰালী শৰ্মাৰ ভাল পাও গান
বৰ্ষা ৰাণীয়ে গান গায় নেকি?
বৰচাৰণী নাগাই তেওঁ অভিনয় কৰে
অভিনয় ন উম সেও ফেমেছ এক্টৰ ভাল লাগে তেওঁক কয় সেইদিনা লগ পাইছিলো মই আমাৰ ইয়াতে উম ভাল লাগে তেওঁক
কিবা প্ৰগ্ৰেমত আহিছে নেকি
নাই এনেই মানে ফাংচনত আহিছিলে
হয় নেকি
অহ
বাকী মানে মোৰ আগৰ গান বিলাক ভাল
নব্বৈশৰ গানতো, এহ লগ পায় আও অ লতা মনিস্কাৰ আৰু তাৰপিছত তোমাৰ আগৰ চিংগাৰবোৰৰ বহুত গানবোৰ ভাইৰেল, ভাল আছিল নহয়
হয় কিশোৰ কুমাৰ তোমাৰ চাবাচোন, কিশোৰ কুমাৰৰ গান বিলাক শুনো আমি
অ' সেইটোতো হয়। আৰু তোমাক বেছিকে আৰু বেলেগ লেংগুৱেজৰ গান শুনানে
এ হলীডৰ শুনো এ নাই অলপ তোমাৰ বাহিৰৰ গান।
অহ হয় নেকি
তোমাৰ হেৰি শুনো অ' এনে বুজি নাপাও কিন্তু এনেই শুনো আৰু ভাল লাগে তোমাক।
খন
তোমাৰ চাকিৰাৰ গান ভাল লাগে দুই এটা চাকিৰা হয়।
কি দেখা
চাকিৰা তোমাৰ ফিফা ৱৰ্ল কাপ ত গানো। ফিফাৱাৰ ৱৰ্ল্ডকাপত গান মাৰি আছে এতিয়া,
ফিফা ৱৰ্ল্ড কাপত গান মাৰি আছে ন চাকি অ', এনেই মই অহ, ইংলিছ গানবোৰৰ শুনো কে-কে চো শুনো কি বোলে তোমাৰ শুনিছানে
হয়, শুনি পোৱা নাই মই
এক্স এক্সটেডনেচন, অহ সেইটোৱে এটা কিবা লিভাৰ বুলি আছিল নহয় কি নাম পাহৰিলো।
হয়
উম, কিবা নাম আছিলে তেৰ-তেৰ গণো ভাল লাগে উম, হেই হজৰ্ণী হলেওটো সেহতৰ গানবোৰ মজা লাগে, মিনিংফুল থাকে। আৰু পাঞ্জাৱী গান শুনে না পাঞ্জাৱী
পাঞ্জাবী অ' শুনিছিলো মোৰ এই পাঞ্জাবী গান হয়, শুনো এই তোমাৰ এটা কৰণ, হয় এটা যি আছে কৰণ আকৰাণ আহ ওজা নেকি
অঁ-অঁ
কৰণ আজিলা নেকি, হয় আৰু এটা আছে ৰবা তোমাৰ আৰু আছে দুটামান তোমাৰ কি বুলি কয় কি বুলি কয়। আহেই ৰোজাই তোমাৰ এইটো কি বুলি কয় পাহৰিল পাহৰিল এই গাল মাৰিছিলো ৰবা পঞ্চাছ বিলাকত গাল মাৰি। এই কি বুলি কয়
পাঞ্জাবী গান অ, চিদ্ধি মুচি দিলজিত বুলি আছে দিলজিতৰ দিলজিতৰ গানো শুনা যায়। অ দিলজিত দচান অ দিলজিত দচান, এ বি দোচান ইহহতৰ গান। শুনা যায় বৰ ভাল লাগে চিদ মুচিৱালো। এপি অ এপি ডজন।
এপি জিলন।
টিলনৰ এপি টিলনৰ গান শুনা যায়। সিদ্ধ মচালাটোৰ গান চব ভাইৰেল আৰু কৰ জোৱালা তাৰো শুনা যায়। চুবভাৰো শুনা যায়। এ তাৰ মানে ভাল।
সিহঁতে বেছি হেৰি কৰি থাকে সিহঁতে বেছ কন চ কৰি থাকে। তোমাৰ মঞ্চত প্ৰগ্ৰেম কৰে ন সিয়াছে বাহ
হিপপ গান গোৰ গীয়ে গুৰু ৰান্ধাবা বুলি আছিল আৰু ইয় হাননি সিংহ হে হতৰ। তটো শুনা যায়ে য়হানি চিং, গুৰু ৰান্ধাবা। কিবা জশমানা গুলি আছে বাচ্ছা অ। ৰফ্তাৰ এই সিহঁতৰ গানতটো এনে।
এ নাই মই ভাল নাপাওঁ ইমান ভাল নাপাওঁ।
আৰু তোমাৰ ফিমেলৰ গানো। কোনো মিছ এইটো মিচ কিবা পূজা উল আছে তাৰো মজা লাগে। জেচমিন জুদাৰ বুলি আছে তাৰো ভাল লাগে। আৰু এটা আছে নিৰ্মাতা কিবা আছে।
মই ফিমেলটো তোমাৰ হেৰিক ভাল পোৱা সুনীতি চৌহান আৰু শ্ৰেয় হুছেইল।
সুনীতি চৌৱাহান আহ সি আহ আহি আছে। আৰুু সুনন্দা শৰ্মা বুলি আৰু এটা আছে ছোৱালীজনী তাৰো গান ভাল লাগে।
তুমি কোৱা নাই কিবা হয় - হয় তুি এনে প্ৰগ্ৰেম চোৱা নাই কিবা?
অ, সিহতৰ মই পাঞ্জাৱী গানৰ প্ৰগ্ৰাম বোৰ বহুত চাই থাকো। বৰ ভাল লাগে লাইফটো চাও। লাইফতটো চোৱা নাই লাইফটো চোৱা নাই মানে লাইফটো চাব মন আছে। অ সিহতেই মানে মই চিদু মুুচিৱালাৰ গানটো এতিয়াও শুনি থাকো মানে ফেভৰিট মানে।
এই গুৱাহাটীত দে গুৱাহাটীত দেখোন আহি থাকে তোমাৰ।
অ, গুৱাহাটীত আহি সিু মচৱালা এতিয়া নাই ন
নহ সিদ্ধু মাচলো নাই নহয় এইবিলাক ডাঙৰ গায়ক বিলাক আহি থাকে গুৱাহাটীত। তোমাৰ ডাঙৰ - ডাঙৰ কনচাৰ্ট হয় ন।
অ আহি থাকে উ। লাষ্ট টাইম তোমাক এইটোত আহিছিলে। তোমাৰ দৰ্শন ৰাব লাগিছিলে তোমাৰ ইয়াতে কি বোলে। ডাউন টাউন ইউনিভাৰ্চিটিত তাতে চাব গৈছিলো। গুৱাহাটী ডাউনটাউন ইউনিভাৰ্চিটি আছে নহয়। তাই তেচু আনিব গৈছো আৰু তুমি। আৰমানাৰ মালিকৰ গান শুনানে। আৰমানাৰ মালিক গান শুনানি তুমি আৰমান মালিক। আৰু মই মালিকৰ গান শুনা নাই কি কয়?
এম এছ ধোনিত এটা ভাল গান মাৰিছিল এইটো শুনিছো।
অ আমাৰ মালিকৰ গান বোৰো বৰ ভাল ভাল আছে এ ত তাৰ গান ফেমাচ। ফেমাচ আছে ভাল লাগে। আৰু এ আৰ ৰেহেমান বুলি আছে। আকিফ আছলাম অ', আকিফ আছলামৰো গান ভাল আছে। আৰু এ আৰ ৰেহমানৰো গানটো ভাল আছে। গায়কৰবোৰ বহুত আছে ন'?
এ আৰ ৰহমানে তোমাৰ অস্কাৰ বঁটা পাইছে।
অ এইটো তাৰ গানটো গাব কাৰণে উম। অমিত তিৱাৰী বুলি আছে আৰু এটা ছিংগাৰ।
হয় হয় হয় ভালে লাগে। নাই হ'লেও এতিয়া গায়কতো বহুতেই হৈছে। কিন্তু আগৰ গায়কৰ দৰে হ'ব নোৱাৰে।
গায়কৰ দৰে হ'ব নোৱাৰে।
উম, এতিয়াতো গায়ক বহুতে ওলাইছে, কিন্তু এতিয়াৰ গায়ক বিলাকৰ শুনি ভাল নালাগে গান বিলাক দুই এটাৰে ভাল লাগে।
সেইটোতো হয়, দুই এটাৰে ভাল লাগে, চবৰ ভাল নালাগে। আৰু বেছিভাগ তোমাৰ অ', নাইন টিছৰ চংবোৰ ভাল লাগে। সেইটো নহয় কি নহয় নাইনটিচৰ চংবোৰ ক শুনি থাকে। হয়, হয়। দিয়া ঠিক আছে তেনেহলে অ দিয়া ঠিক আছে দিয়া। অস, দে